হেল্ল'! অঁ কোৱা?
শুনা পাইছা নেকি, আৱাজ তো মো--ৰ?
অ' পাইছো পাইছো, কোৱা?
অ' কি খ--ৰ?
খবৰ ভাল দিয়া। তোমাৰ?
অ' মোৰো ভাল দিয়া। কি কৰি আছা এনে?
এতিয়া এনেই আছোঁ ৰ'বা বহি আছোঁ। তুমি?
মইও এনে বহি আছিলো। অ, বাকী ঘৰত চবে, অ' খালো মই ভাত চাত খালোঁ।
অ' অ' অ'। বাকী ভাল দিয়া আমাৰ ভাল। তোমালোকৰ ভালনে?
অ' অ'। ভাল দিয়া আমাৰ চবৰে ভাল। মই লো মানে আ জি এনে কয়, কিবা কাম চাম কৰি আছা নেকি?
নাই নাই বৰ্তমান মই একো কাম কৰা নাই ৰবা, এনেই আছো ঘৰতে।
অ, অ। অঁ, ময়ো মানে এনেই আছোঁ ঘৰতে। মই, কলেজলৈ যাই আছা?
অঁ, মোৰতো এইবাৰ মানে কমপ্লিট হ'ল বি এ।
অ, অ। কি কোনটো কলেজৰ পৰা, কে এইচ এ নেকি?
অ, হয়, হয়, হয়, হয়, হয়। তুমিও তাতে ন?
অ, অ, মইও তাতে, আমাৰ ইণ্টাৰ্ণশ্বিপ চলি আছে।
গম পাইছোঁ ইণ্টাৰ্ণশ্বিপ চলি আছ
উম, উম, মই মানে ভাবিলো আজি তোমাৰ লগত মানে অলপ টিভি মানে অলপ
ও, ঠিক আছে ময়ো পাতোঁ বাৰু তুমিও পাতা, ময়ো পাতোঁ
অ, অ' মানে তুমি এনে টিভিত কি চাই ভাল পোৱা মানে এনে তোমাৰ কি কি ছোৱা মানে টিভিত
আৰু টিভিএছৰ' তোমাৰ কমেডি নাইটচ সেইটো ভাল লাগে, কপিল শৰ্মাৰ শ্ব'টো যে সেইটো চাওঁ, ও ড্ৰামা চাওঁ এই কমেডি ভিডিঅ'বিলাক চাওঁ, তাৰপাছত আৰু তোমাৰ ইণ্ডিয়া গত টেলেণ্ট এইবিলাক আছে যে, সেইবিলাক চাওঁ, তাৰ পিছত ইণ্ডিয়ান আইডল, এইবিলাক চাই ভাল লাগে
অ, অ, ৰিয়েলিটি শ্ব'জ সোপা, মইও সেই ৰিয়েলিটি শ্ব'জ সোপাই চাও মানে আৰু কপিল শৰ্মাখন চাওঁ আৰু মানে এনে অ, বিগ বছটো কেতিয়াবা কেত তিয়াবা চাওঁ, চাওঁ মানে
ভাল লাগে স্পীড ভিলা এইবিলাক
উম, উম, এইসোপা চাও আৰু, আৰু এনে
বাকী চোৱা নে?
অ, অ, চাও, চাও। আৰু উম আৰু এই চিংগিঙৰ এই সোপা শ্ব' সোপা চাও, মানে আই টি এল, এ কিবা কিবি সোপা দিয়ে ন? তাৰপিছত ইন্দিয়াজ‌ বেষ্ট ড্ৰামে বাজ, তাৰপিছত আৰু কিবা কিবি সেই ইণ্ডিয়াজ গট টেল টেলেণ্ট
তাৰপিছত চুপাৰ ডান্সাৰ, এটা শ্ব' আছে যে তোমাৰ সেইটোতো কিহত বা দিয়ে, ষ্টাৰ প্লাছত দিয়ে নেকি!
অ', মানে চিৰিয়েলৰ কথা
নহয়, এইয়া এইটো শ্ব টো যে দিয়ে তোমাৰ ষ্টাৰ প্লাছত দিয়ে নেকি, ইণ্ডিয়াজ গট টেলেণ্ট সেইটো
অ, অ, অ, সেইটোও চাও। আৰু এনে কাৰ্টুন চোৱা ন?
কাৰ্টুন তেনেকে চোৱা নাযায় বাৰু, তুমি চোৱা?
অ', মই মানে চাও আগতে সৰু থাকোতে চাইছিলো কগিয়েন, অক্ৰোচ উ তাৰপিছত আৰু আ দৰিমনটো, পকী মন টো, চিনচেনটো, এনে চাইছিলো নৰ্মেলি, এতিয়া এনে ড্ৰামা চামা চাও দিয়াচোন টিভি শ্ব'ত সোপা মানে, টি ভিৰ চিৰিয়েল সোপা চাওঁ মাজে মাজে, কুম কুম ভাগ্য টাইপ, এইসোপা এসোপা চাওঁ আৰু
অসমীয়া চিৰিয়েল চোৱ নে নাই?
অসমীয়া চিৰিয়েল মানে ইমান নাচাও মানে মই আৰু আজিকালি বেছি ফোনে চোৱা হয় ন? প্ৰায় হিন্দী সোপাই চাও আৰু, মানে ইমান নাচ
ৱেব চিৰিজ বিলাক ওলাইছে ৱেব চিৰিজ চোৱা নে।
উম, উম চাও, ৱেব চিৰিজো চাওঁ মই, মুভিও চাওঁ কেতিয়াবা, কেতিয়াবা বৰ লাগে ঘৰত বহি বহি, ত' কেতিয়াবা কি কৰোঁ, উম এটা ফিল্ম লৈ বহো আৰু টিভিত আৰু ফিল্ম চ চাওঁ আৰু। আৰু আজিকালি জানা ন ফোনৰ পৰাই কানেক্ট
উম, আজিকালি তোমাৰ, আহ আজিকালি তোমাৰতো ইমান টিভি চোৱা নাযায়, চব ফোনতে ব্যস্ত মানুহবিলাক।
উম, এনে মইতো চাও মানে টিভিটো চাওৱে মই। নিউজ চিউজ চাওঁ আৰু, নিউজ চোৱা নে এনে?
অ', নিউজ চাওঁ, তুমি চোৱা?
অ', অ', চাও, এছামিচ নিউজ
উম, তাকে বাপৰে নিউজটো চাবই নোৱাৰি ইমান বেয়া, বেয়া খবৰ।
সেইটোয়ে, সেইটোয়ে মানে, এতিয়াতো পা বৰষুণৰ বতৰ। জানান কিমান মানে বানপানী হৈছে যোৰাবাট চাইডত, সেইটোৱে সেই উম।
প্ৰব্লেম হৈছে পানীৰ কাৰণে আচৰিত, কিন্তু আজি যি নহওঁক অলপমান ঠিক ঠাক আছে, বৰষুণ দিয়া নাই এতিয়ালৈ।
উম, উম, দিন ৰাতিপুৱা দিছিলে অলপ ৰ'দ দিছিল, এতিয়া অলপ ঠাণ্ডা, ঠাণ্ডা হৈছে ব তৰটো ভাল লাগি আছে এতিয়া অলপমান, কি কবা আৰু হঠাতে আৰু ৰ'দ দি আৰু হঠাতে আৰু বৰষুণ দিব ধৰে বান পানী হৈ যায় আকৌ।
উম, উম।
আৰু আজিকালি টো নিউজতটো ক'বই নালাগে কি, কি নিউজ ওলাই আছে।
হয় দিয়া নিউজটো বিশ্বাস মানে কি ক'বা টিভিটো মানে নিউজটো দিলে সেইটোৱেই সেইটো কাৰণে বেলেগ শ্ব'বিলাকে চোৱা ভাল আৰু এইবিলাক নিউজবিলাক আৰু কি চাই থাকিবা। মাইণ্ড বিলাকহে বেয়া হয় আৰু এইবিলাক নিউজ দেখা পাই থাকিলে। এইবিলাক লাইভ শ্ব'বিলাক চাব লাগে ভাল লাগে এণ্টাৰটেইনমেণ্ট হয়।
উম, উম চবে চাব লাগে মইকে নিউজ চাওঁৱে দিয়াচোন। মানে বৰ্তমান কি হৈ আছে, আগতেতো ইমান টিভি চিভি নাছিল ন। ফোন নাছিল টিভি নাছিল। ইমান মানে সেই নাছিল তো আগতে ইমান মানে, যিকোনো ঘট ঘটনা হ'লেও মানুহে মানে
উম, গ'ম পোৱা নাছিল, এতিয়াতো পতককে গম পাই যায়।
সেইটোৱে, আজিকালিতো বহুত আগবাঢ়ি গৈছে। ছ'চিয়েল মিডিয়া বহুত আগৰ বাগ বাঢ়ি গৈছে, সেইকাৰণে আৰু টিভিতে আৰু পাই যায় নিউজ।
উম, উম আৰু আগতেও আগতেও এনেকুৱা ঘটনা হৈছিলে, কিন্তু আগতে তোমাৰ নিউজ চেনেল নাছিলে একো নাছিলে, সেইটো কাৰণে ইমান গ'ম পোৱা নাছিল। এতিয়া তোমাৰ এইবিলাক হোৱাৰ পাছৰ পৰা মানে বস্তু হাইলাইটত আহে আৰু।
উম, উম, সেইটোয়ে মানে সেইটোয়ে, সেইটোয়ে ভালে হৈছে ক'ব গলে বহু পৰিমানে, আৰু মানে সেইটোয়ে। মানে উম, উম আৰু বিদেশী নিউজ খোপা চোৱা।
চাওঁ।
উম চাব লাগে এনে, ময়ো চাওঁ আৰু হিন্দী নিউজ খোপা। হিন্দু হিন্দী নিউজ খোপা চাওঁ আৰু বিহা
উম, উম, উম।
মানে বাহিৰা উম। নিউজ সোপাও চাওঁ ফনতো চাওঁ টিভিতো চাওঁ মাজে মাজে।
চাব লাগে এইবিলাক চালে নলেজ হয় কোনখন ষ্টেটত কি চলি আছে। সেই সেইখিনি গম পোৱা যায়।
উম আৰু মানে আজিকালিতো সেইও হৈছে ন, তুমি যদি এটা বস্তু শি শিকিব বিচাৰা, আজিকালি ডান্স এক্টিভ টাইপৰো চেনেল আহি গৈছে।
অ অ চব বস্তু শিকিবৰ কাৰণে ইজি হৈ গৈছে বৰ্তমানত।
সেইটোৱে সেইটোৱে। তুমি শিকিলা আৰামচে ঘৰত বহি শিকিব পাৰিবা, মই মাজতে শিছিলো টিভিৰ পৰাই ডান্স চাই। নামৰে এটাত। চেনেল আছিল, মানে ডান্স শিকাই তাতে সদায় সদায় মানে তাত
মানে নতুন নতুন মানে এনেকে শিক শিকায় আৰু মানে ষ্টেপবিলাকো শিকায় মানে কেনেকে দিব লাগে এইবিলাক।
সেইটোৱে, উম উম প্ৰফেচনেল ডান্স
চালে আৰু ভাল বস্তু চালে ভাল ক কথা বেয়া বস্তু চালে বেয়া ন, তুমি যিটো চোৱা সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। ভাল চালে ভাল, যোনে যেনেকে ইউজ কৰে তেনেকে হ'ব কথাবিলাক।
হম, হম তাৰ পৰাই মই মানে ডান্স চান্স শিকি লৈছো। আকৌ তোমাৰ উম উম সেইটোয়ে আৰু মানে সেই সেইটোৱে তুমি যদি যিকোনো বস্তু শিকিব খোজা আজিকালি শিকিব পাৰা টিভিৰ
মানে একো বাধা নাই নিজে শিকিব পাৰে এনে আকৌ তুমি গৈ কেনেও শিকিব নালাগে, টিভিতো কিবা এটা শ্ব' চালা। তাৰ পৰাও তুমি বহুত নলেজ পালা বহুত কথা শিকিলা। ক'তো যাব নালাগে।
সেইটোৱে সেই বুলি আকৌ গোটেই দিন আৰু বহি থাকিলেও বেয়া ন। কিছুমানে আকৌ গোটেই দিনটো টিভিতোৰ ওচৰতে বহি লৈ একদম বহি থাকে।
সেইটো বেড হেবিট হয়, মানে চব বস্তু মানে তোমাৰ মানে লেত লিমিটেড হ'ব লাগে, এতিয়া টিভি চালা যে টিভিয়ে চাই থাকিবা সেইটো কথা নহয়। ফোন চালা ফনে চাই থাকিবা এইটো কথা নহয়, মানে কি মানে লিমিট আৰু মানে অলপ টাইম চালা তেনেকুৱা।
মানে বাহিৰত যায় খেল ধেমালি কৰাটোও ভাল হয়, লৰা ছোৱালীয়ে উম উম। এইটোৱে কিছুমান চয়চানৰ ল'ৰা ছোৱালী মোৰ ভাইটি এটা আছে সৰু ভাই। সি গোটেই দিনটো টিভিৰ ওচৰত এনেকা কৰি পুৰা একদম চকু সোমাই যায় সেই তেনেকা এতিয়া চকুত চশমা ল লগাব লগা হৈছে তাৰ, সেইটোয়ে বেয়া হেবিট ধৰ এনেকা। কৰি চাই থাকিব নালাগে ইমান বুজাইছে তাক চাব এনেকা নাচাবি এনে। উম সেইটো তাক কিমান বুজাইছে না।
মাইণ্ডটো বেয়া লাগিল বা মাইণ্ডটো ফ্ৰেছ হল তেনেকে অকণমান চালা ভাল লাগিল। ফেমিলিৰ লগতো মানুহে মানে টাইম দিব লাগে মা দেউতাৰ লগতো বহি কথা পাতিব লাগে, তেনেকুৱা আৰু। এনেকুৱা নহয় যে টিভিয়ে চালোঁ অকলে দৰ্জা মাৰি সেইটো কথাও নহয়। চবৰে মাত কথা ভালকে পাতিব লাগে নিজ নিজৰ মা দেউতাৰ লগত ন' তেতিয়াহে বণ্ডিংটো ভালে থাকে।
সেইটোৱে ঠিকে কৈছা তুমি সেইটোৱে। ময়ো সেইটোয়ে ভাবোঁ মানে তুমি, যিটো কাম কৰা মানে একদম চিৰি মানে চিৰিয়েল টাইপ কৰিব লাগে, আৰু ৰাতিপুৱা উঠিলা ৰাতিপুৱা উঠি কেনে আকৌ আম্মা আবাৰ লগত অলপ টাইম স্পেণ্ড কৰা, চবৰ লগত টাইম স্পেণ্ট স্পেণ্ড কৰা কৰি কেনে ফিচ যেতিয়া তোমাৰ মনটো অলপ বেয়া লাগে, তেতিয়া অলপ এক দুই ঘন্টাৰ কাৰণে চাব পাৰি মুভি- চুভি তিনি ঘন্টাৰ মানে হায়েষ্ট তিনি ঘণ্টা মান
তাতকৈ আৰু নোৱাৰি আৰু তিনি ঘণ্টাই বহুত হৈ যায়, অলপ তিনি ঘন্টা এটা থাকে বাৰু। আজিকালি কোনো ধৰণৰ মুভিতে তোমাৰ তিনি ঘন্টা নাথাকেই ক'ব গ'লে। আজিকালি ডেৰ ঘণ্টা দুঘণ্টাতে ফিনিছ ত' ইমান চাব নোৱাৰি টিভি।
উম, উম, ঠিকে কৈছা আৰু আজিকালিতো ফোনৰ লগত কানেক্ট কৰিয়ে চাব পাৰি ন ত' মই বেছিভাগ ফোন উম, উম, ত' সেইকাৰণে আৰু ফোনৰ লগত কানেক্ট কৰি চোৱা হয়, আই যে মানে টিভি টো অন কৰিলা তুমি ডিচ টো লগালা, তেতিয়া মানে তোমাৰ এড সোপা আহি থাকে ন' তেতিয়া টাই ৱেষ্ট হয়, পাঁচ ঘন্টা হৈ যায় মুভিটো।
হয় দিয়া উম, ঠিকে কৈছা আৰু এডভাৰ্টিজমেণ্টতো বহুতখিনি সময় গুচি যায়। তেনেকে।
উম, এনে ডিছকভাৰী চেনেলটো চোৱা নেকি?
অ', মই চাওঁ মোৰ ভাল লাগে। তুমি চোৱা নে নাই?
ভাল লাগে, মই সৰু থাক সৰুৰ পৰাই ডিচকভাৰী চেনেলটো মেন বাচছ ৱাইল্ড দিয়ে উম।
বা এনিমেলছ এটা চেনেল আছে নহয়, কিবা নাম আছিলে কিবা এনিমেলছ নামৰ এটা চেনেলো আছে।
অটচ্ছা হম, মানে তাতে আৰু জন্তু জীৱ জন্তু পুহাৰ কথা বা জানিব পাৰি মানে! মানে কেনেকা চাৰভাইভ কৰিব লাগে, সেইটোৱে কেনেকা চাৰাইভ কৰিব পাৰি।
য'ত আমি নামেই নাজানো বাট সেইবিলাক চালে নামবিলাক জনা যায়, কোনটো জীৱ জন্তু ক'ত থাকি ভাল পায়। কোনটো কানন্ট্ৰীৰ হয়, এইবিলাক জানিব পাৰি।
সেইটোয়ে ঠিকে কৈছা, সেইটোৱে মানে তাৰ পৰা আৰু তুমি কেনেকা কৰি চাৰ্ভাইভ কৰিব পাৰিবা এতিয়া তুমি ক'ৰবা গ'লা যদি ফচি গ'লা সেনেকা চাৰ্ভাইভ কৰে সেইসোপা বিষয়েও শিকায় তাত। শিকি ল'ব পাৰা আৰামছে বহুত মানে টেকনিক দিয়ে তাত। ভাল হয়, আৰু মানে আজিকালি কিড সোপাৰ ওপৰত উম, উম, আৰু আজিকালি কিডচ সোপাৰো মানে অলপ অলপ শেষ হৈছে ন, কিডছ সোপাৰ কাৰণেও কাৰণে, পঢ়াৰ কাৰণেও আজিকালি বহুত চেনেল খুলি গৈছে, একটিভ চেনেল বুলিয়ে কয় কিডছ একটিভ তাতে মানে পঢ়া শুনা না টাইপৰ সেনেকাও
অ', কিমান ওলাইছে, কিমান কি!
কিন্তু ল'ৰা ছোৱালী সেইসোপা নাচায় নহয়, আকৌ মানে এই সোপা শ্ব' শ্ব'। গেম খেলি থাকিব নহ'লে কাৰ্টুন চেনেলখন লৈ বহে চাব লাগে, কিন্তু অলপ
লিমিট আৰু কাৰ্টুন চালে কাৰ্টুনে চাই থাকে। আৰু ধৰা কাৰ্টুন যে এখন আছে তোমাৰ মটো-পতলু বুলি। তাতে কিবা বাৰু পায় নেকি কিবা কতো নলেজ নাপায় ন সেইবিলাকত। অলপ নলেজ থকা বস্তু বাচ্ছাবিলাকে চালে ভাল আৰু।
উম' উম।
তেতিয়া মেনাৰছ বিলাক ভাল হয়, গম পায়।
সেই আজিকালি মানে টিভি টো মোত ভাল ভাল মানে চেনেল আহি গৈছে। কিটছৰ কাৰণে। কিটছ এক কিচ এইপাৰ আহিছে, লাৰনিঙ চেনেল তাৰ পৰা তুমি কিটচক মানে বহুত ক কা শিকাব পাৰিবা, শিকিও ল'ব পাৰিবা আজিকালি যিসমবা পঢ়া
আজিকালি তোমাৰ চ'ৰিচ বহুত হৈ গৈছে চ'ৰিচ বহুত। বহুত বস্তু শিকিব পাৰা।
সেইটোৱে আৰু যদি তুমি ভালকে ইউজ কৰা বহুত বহুতো শিকিএ ল'ব পাৰা একদম।
সেইটোৱে মানে চ'ৰ্চ বহুত হৈ গৈছে শিক্ষাত মানে কোনো বাধা নাই। বহুত বস্তু শিকিব পাৰা তুমি।
সেইটোয়ে এনে চিৰিয়েল চেনচ'পা চোৱা নেকি